হেল্ল'
শুনিছা?
অ শুনিছোঁ
কি কৰিছা অ আছো আছো মই বাই ইয়াতে আছোঁ। কি কৰিছা?
চাহ খাইছো।
কিহৰ লগত?
চানাহ।
চানা খাইছা আহিম কৈছিলা যে কিয় নহা?
এই মা ঘৰত নাই যে সেইকাৰণে নাজাও এ দিয়া। উম খোজ কাঢ়িব গৈছা?
খোজকাাঢ়িব গৈছে। তুমি নোযোৱা খোজ কাঢ়িব? তুমি খোজকাাঢ়িব নোযোৱা? কিয় তুমি এ খোজকাঢ়িলাও
উম।
সেইটো কাৰণে খোজকাঢ়িব নোযোৱা। কিহৰ লগত চাহ খাইছা? মই বোলো আহিবা। উম মই বোলো আহিবা ধুনীয়কে পানী পুৰি খাবলৈ যাম। মোৰ বহুত দিনৰ পৰা পানীপুৰি খাব মন গৈ আছে বুজিছা।
কৈয়ে আছিলো মোৰো খাবলৈ যাবলৈ মন আছে।
ভাল লাগে ন এনে মানুহক। কোনটো ভাল পাও জানানে মিঠা আৰু জ্বলা দি পেলাই যেই এতিয়া মিলাই পেলাই যে খাই বহুত টেষ্টি লাগে দেই অ আহ। সেইটোতো খাই ভালেই পাওঁ নহয় আৰু এটা যে তোমাৰ মানে কি কয় জানা মিঠাটোৰ লগত টেঙা পানীটো দি পেলাইও এটা দিয়ে সেই টোও খাবলৈ বহুত ধুনীয়া হয়। তুমি খাইছা নে সেইটো।
খাইছো।
তুমি ক'বা মিঠা টেঙা দিবলৈ তেতিয়া সিহঁতে দি দিয়ে দুইটা মিলাই দিয়ে জানানে মোকো দাদা এবাৰ যে নহয় পানীপুৰি আনি দিছিলে গোসানি যিমানহে জ্বলা। মানে তোমাৰ। মানে একে ভোত জলকীয়া যে ভোট জলকীয়া দি পেলাই দিলে। ইমান জ্বলাত সি কি কয় চৰ্দি লাগি আছে নহয় তোৰ চৰ্দি নাইকিয়া হৈ যাব দেই। তে আহি খাইছো মোৰ পেটটো যে। জ্বলি মৰি শেষ হৈ গৈছে মানে এনেকুৱা জ্বলা দি আনিছে সি। মই কৈছোঁ আৰু নাখাও মই আৰু তাক বোলো আনিব নিদওঁ আৰু তেনেকে মা আচলতে দেৰি হব ন আহা নেকি উম।
মম ধুন বা ঘৰত ধুন বা সেতৰ ঘৰত।
অ', পাৰিবা যদি বোলে মা আহি যায় তেতিয়া আহ হি যাবা একো নহয় সন্ধিয়া হ'লে আমি যাম আৰু ওলাই ন'
পইচা দিব কাৰণে
হুম সন্ধিয়া হ'লে আমি ওলাই যাব পাৰিম যদি আহা
হা
হেল্ল' শুনিছা মই কৈছো যে, যদি মা আহি যায় তেনেহ'লে আহিবা আহিবা তেতিয়া ওলাই যায় পেলাই তেতিয়া আমি খায়ো আহি আহিমগৈ তেজপুৰি আহিম গৈ তোমালোকৰ ওচৰত এনে কি কি বেচে স্কুল কলেজৰ ওচ উম, কলেজৰ ওচ
এক একো নাই দোকান-চোকান একো নাই আমাৰ ওচৰত
কলেজোপাৰ পৰা দেখোন ওল অলপ ওলাই আহিলেই দোকানবিলাক আছে নাই জানো!
অলপ নহয় আহিব লাগে
মানে সোমাব বহুতখিনি লাগে নেকি? হেৰি পৰা ৰাস্তাৰ পৰা বহুতখিনি সোমাব হ'ব লাগে আতচ্ছা বহুতখনি সোমাব লাগে মানে ন' কলেজলৈ মই ভাবিছিলো অকমান হে কিন্তু, ল'ৰা-ছোৱালী কিছুমানে মানে কয় অলপমান সোমোৱাই দিব নে তুম-তুম খন বুলি কয় বহুতখিনি যাব লাগে নেকি মই ইমান মই মানে গৈ পোৱা নাই যে তাত হয় পঢ়াও নাই যেতিয়া ন' তাত গৈও পোৱা নাই। মই মানে মাক কৈ হে আছিলো ইহঁতে আহিব ওলাই যাম পানী পুৰি খাই আহিমগৈ ইমান খাবলৈ মন গৈ আছে। ম বোলো যামেই আৰু কৈছে অ', ঠিকে আছে যাব পাৰিবি বুলি গৈ আছিলে।
অ'
তোমাৰ লগৰজনীয়ে বস্তু কিতাপ অ' তোমাৰ লগৰজনীয়ে বস্তুকেইটা ভাল পাইছে নে'?
উম পাইছা এই ৰুমিবাই বনাব দিম বুলি কৈছিল নেকি এই কেপেনা কেপেনাটো
কেপেনা বনাব লাগে কেইটা লাগিব কেপেনা এটা বন নয় হৈ আছে কোনটো কেপেনা লাগিব
নহয় নহয় এই ওলমো আৰু
অ ওলমটো লাগিব নেকি কাৰোবাক এই হে বায় যে কেপেনটো কে কেনেকুৱা পাইছে মানে ধৰি লও তাই যে কৈ আছিলে তাই চুলি খিনি বেছি ন ত হেভি কেপেনা লাগে ত এই
এই ৰিং কেপেনাটো যে
অ' অ'
সেই কেপেনা নহয় ৰিংটো যে মূৰত যে মাৰে নহয় নহয় মূৰত যে মাৰে সেইটো ল'ব বৰ বুলি ভাবিছিলে খাৰোহে নহেডাল
কি ল'বৰ নহয় নহয় লবৰ হলে নাথাকিব নহয় কেয়া দিয়া আও ফিত তিং হয় তুমি চোৱা ৰিবনটো কি হয় তোমাৰ ৰিবনতটো যেতিয়া তুমি মাৰি দিবা হয় তুমি যেতিয়া চুলিখিনি টান কৰি দিব বা সেই বস্তুতটো ৰিবনতটো খুলি যাবগৈ নহয় সি চিধা হৈ নাথাকিব সি সাৰো যে সেইটো কাৰণে সি ফিটিং হৈ থাকে
মই ঢিলা হৈ যায় যে বায়ে লৈছিলে নহয় বায়ে
অ ঢিলা নহয় নহয় চুলি কেইডালমান বেছি কে লগাই দিব লাগিব তুমি কেনেকে কৰিব লাগিব জানা গোহানি চুলিখিনি ধল মেলি ল'লা নহয় মেলি পেলে বস্তুতো পুৰা মাজ মাজত দি পেলে অলপ চুলি তাৰ ভিতৰেদি হেৰি হয় খোপাত মাৰিব লাগিব এই যে যোনডাল অ অ সোমাই দিব লাগিব বহুতখিনি চুলি যিমান তোমাৰ টাইত হ'ব দি পেলাই চুলিকেইডাল তুমি টান টানি দিব লাগিব টানি দিয়াৰ লগে লগে বস্তুটো কি হৈ যাব টাইট হৈ যাব। টাইট হৈ গলে সি তাৰ পৰা আৰু খুলি নাযায় আৰু। তাই চুলি খিনিটো বহুত আছে ন তো ধুনীয়াকে আহি যাব বস্তু সেইটো মানে প্ৰব্লেম নোপোৱা খুলি নাযা মই চাইছো নহয় মোৰ মূৰতো আৰু মাজনী বা মূৰতো চাইছো নহয় ধুনীয়াকে লাগি থাকে বস্তুতটো এইটো সুলকি নাযায় দিয়া। তাইক তেনেকে লগাই চাব দিবাচোন। অ মইয়ো প্ৰথম তাইক মানে ফটো উঠাওঁতে তাই যেতিয়া মাৰি আছিল প্ৰথম ময়ো মাৰি ব নাছিলো তেতিয়া মানে মোক কৈছে বাইয়ে এনেকে নহয়, তই এনেকে মাৰ তেতিয়াহে বস্তুটো টাইট হ'ব, টাইট হ'লেহে বস্তুটো ফিটিং হৈ থাকিব, সি যদি ঢিলা হৈ থাকে মূৰত দেখিবলৈ বেয়া লাগিব। হয়নে নহয়? এই গোটেইখিনি বস্তু কি তোমালোকৰ বায়ে লৈছে? গোটেইখিনি বস্তু মানে বায়ে অৰ্ডাৰ দিছিলে আৰু সাতটামান অ এতিয়া যে কেপেনা যে লাগে কেনেকুৱা অ দি হেৰি কেপেনাটো লাগিব এই মণি লগোৱা কেপেনাটো?
নহয় - নহয় এই দীঘল ওলোমোৱাটো।
অহ ', সেইটোৱে ওলোমোৱাটো এইক যে দিয়া গৈছিলে যে কেপেনাটো যে তাই কেপেনাটো ঠিক পাইছে। নে ইয়াতকে হেভি কেপে পেনা লাগিব
নাই সেইটোৱে হৈছে।
সেইটোৱে হ'ব? নহয় তুমি সেইদিনাখন কৈছিলা যে কেপেনাটো অলপ হেৰি আছে। বুলি যদি এনেকুৱা হেৰি হয় অলপ। ডাঠ লাগিব তাৰ চুলি খিনি বেছি বুলি কৈছিলা অহ ',।
প্লাষ্টিক বুলি
অ অ নহয় নহয় অ অ নহয় নহয়। কেপেনা মেটেৰিয়েলটো ভাল। উম - উম নহয় কেপেনাৰ মেটেৰিয়েল। টো ভাল আছে বেয়া নহয় এইকেইটা। আৰু দামো আছে ন এই যেনেকে ক্লিপ কেইটা যে ক্লিপৰ মেটেৰিয়েলটো বাৰ তাত বহুত ভালতো। সেইটো কাৰণে কেইটামান একদম যোনকেইটা মানে ধৰি লওক মেটেৰিয়েলটো মানে নহয় মেটটো নহয় আৰু। নৰ্মেল কুলাটোৱে সেইটো সেইকাৰণে ইষ্টাইল কৰি দিছে, আৰু যিটো মানে মেট ধৰি লওক ভালেই তাত মানে খালি ফুল এটা এটাহে লগাই দিছে। যে কেইটাত মানত সেই তেনেকুৱা কৰিছে কষ্ট হয়। কিন্তু বস্তুকেইটা বনাওক, মই এটা অনুমান কৰিছো নহয় তাই যেতিয়া বনাই থাকে ন তাই যেতিয়া বনাই থাকে হাতেদি তেতিয়া মানে অনুমান কৰা যায় মানে ধৰি লওক কষ্ট হয় বহুত টাইম লাগে অ এটা বস্তু বনাবলৈ সৰু সৰু বস্তু বিলাক এনেও চাবাচোন টাইম বেছি খায় তোমাৰ শিকিব মনো যায় আকৌ তাই কৰি থাকিলে কি জানানে মই নহয় বহুত বাৰ ট্ৰাই কৰিছো বুজিছানে কিন্তু মোৰ দাৰা নহয়গৈ আৰু খোলা যায়গৈ তাই শিকাইছিল নহয় এনেকে কৰ এনেক কৰ কোনবাকে মোকে বঢ়াই লৈছে হাঁ তৈ বোলে কৈছা এনেকে এনেকে কৰ তাৰপিছত আমি দিলো আমি হাতত পাক দিলে ক'বাতহে পাক হয় ঘ আমাৰ নহয় সেয়া হয় কিন্তু শিকিব এই বিদশা বা যে বিধ চা বাই আহি তে নাই নাই মই বনামেই বা মই বনামেই এতিয়া ব'লা আৰু মই বস্তু খিনি কিনিয়ে আনোগৈ গৈ একে কিনিয়ে আনি মইতেই সুধিছো কেইটা বনালি অ আই ক' যে এটাও বনোৱা নাই অ যে নোৱাৰিলো নহয় ইমান ইজি নিচিনা পালো কৈছে এতিয়াচোন ইজিয়ে নহল কৈছে ইমান টান হৈ গল সেয়া আছিলে কিজানা অ প্ৰেক্টিচ কৰি থাকিব লাগে ু এতিয়া প্ৰে ন ন উ আমিও যদি মানে কৰোঁ আমি মানে ট্ৰাই কৰিব লাগিব এতিয়া চ কেকটো বনাওঁতে ন কেক টো বনাওতেতটো ইজি নাছিল আছিলে ন প্ৰথম প্ৰথমতটো মইতো সহজ বুলি ভাবা না আছিলো হয় নে নহয় গৈ পেলাই মই শিকিলোঁ শিকি আহি ইমান কৰিব লগা হ'ল হনে এতিয়াও তোৰ কেক টো ধৰিলোৱা হৈছেগৈ কিন্তু কিছুমানে বনাওঁতে বনাওতে বহুত জাননা হয় তেনেকে চাবাচোন বিস্কুট বনাই আজিকালি কিছুমানে হয় বিস বনাইও বেছি থাকে মই সে মা সেই ববক অভেন এটা ল'ম চাগৈ এই কেইদিনতে। অভিনেতা ল'লে তেতিয়া অ'ভেনটো ল'লে কেকটো ধৰি লোৱাক আকৌ বনাবলৈ মানে হেৰি কৰিব লাগিব।
অ মোকো তেতিয়া শিকাই দিবা। মোক মাতিবা
অ মাতিম দিয়া মোৰ মানে কৰোতে কৰোতে কি হৈছে এতিয়া নকৰোতে নকৰোতে তেতিয়া কৰি আছিলোঁ। গৈ আছিলোঁ হাতটো ধুনীয়া আহিছিল। এতিয়া মই কৰি থাককা নাই ন? সেইটো কাৰণে হাতটো মানে না হা হৈছে ত' সেইটো কাৰণে মানে মইও ভাবিছো মানে আৰু আনিম। এইবাৰ মানে বা হতকো কৈছোঁ। মই অভেন এটা ল'ম ছাগৈ, তেপাৰহতেও কৈছে লবি মই বোলোঁ কিমান এতিয়া চাইজৰ ল'ব লাগে সেইটোতো নাজানোঁ জানো ন। মই এতিয়া ল'ম বুলিহে কৈছোঁ। এতিয়া মই আগতেতো অভেন লৈয়ে পোৱা নাই, হয়নে? কে কেজি ওজন সেই কেজিৰ বা কিমান হেৰিয়ৰ বা ল, লিটাৰৰ ল'ব লাগে ন? সাত‌ লিটাৰহে থাকে তোমাৰ। ষোল্ল লিটাৰ, বিশ লি এনেকে এতিয়া কিমান লিটাৰৰ বা ল'ব লাগে বা কিমান লিটাৰ ললে বা, কিমানতটো কেক সেইটোয়ে ম এতিয়া মিডিয়াম টো কিমান চাইজ আমি সেইটোয়ে নাাজানো। জানো হয় নে নহয়? এতিয়া কিছুমান আছে বস্ত বত্ৰিছ লিটাৰ। এতিয়া মই এইটো জানিব বিচাৰোঁ বিচাৰিছোঁ যে কিমান লিটাৰ হ'লে মই কোনটো কে'ক বনাব এই ওচৰ এতিয়া পূজাবোৰ যে, আছিলে যে, হয়। চব বৰ্ড যোনেই তাই আছিলে যে তাই তেতিয়া মানে কি হৈছিল তাইৰতো সৰু আছিল কিন্তু তাইৰতো বৰ্ডত নাখায় মই চাইছিলোঁ তাইতো বহুত সৰু ইমান সৰু আনিলে নহব। তোমাৰ যদি, এটা যদি এক কে জি কেকে যদি নহয় তেনেহ'লে বস্ত কেনেকে হ'ব, হয়নে? সেইটো কাৰণ তোমোকো শিকাই দিম
অ মই শিকিম শিকিম বুলি থাকোঁতেই গৈছে গৈ আ
অ মই যেতিয়া মানে কৰিম তেতিয়া মানে ধৰি ল তোমাকো মাতিম একেবাৰে ধৰি ল তুমিও বস্তুখিনি চাই ল'লা। তেতিয়া লাগিলে তুমিও বস্তু বস্তুখিনি লৈ আহিবা আমাৰ ঘৰতে তুমিও এটা বনাই চাবা ন এটা মানে অভেনত দিছে বা এটা মানে কুকাৰত দি চাব লাগে গম পাইছা কু আৰু মানে কি? কুকাৰত তোমাৰ চকলেট কেকটো ভ মানে ভাল হ'ব কিন্তু অভেনত মানে এই হেৰিবিলাক ধৰি লওক বেলেগ কেকবিলাক চকলেট নহয় আৰু তাৰ ভেনিলা বা এইবিলাক অ'ভেনত দিলে ভাল হয় মানে কিব চচৰ এটা গোন্ধ আহ হে জছ সেই গোন্ধটো মানে তোমাৰ অভেনত। নাহে আৰু অভেনত বোলে যদি থাকে বহুত ধুনীয়া হয়।
উম, উম, সেইটো হয় বাৰু উম, দিয়া হ'ব দিয়া অঁ যাম দিয়া মই ফোন কৰিম।